হেল্ল'
অ শুনিছা?
উম শুনি আছোঁ।
কি কৰিছ
ক'ত আছা? মই এনেই আছোঁ।
মই গুৱাহাটীত আছোঁ।
উম, তাকে ময়ও আজি গুৱাহাটীত যাম বুলি ভাবিছোঁ
অ, অকলে আহিবা?
মই এই কাঁহীকুছিৰ ফালে যাম।
অ, কাঁহীকুছি আমাৰ ইয়াৰ পৰা ওচৰতো।
ওচৰতে নি? মই বোলো তুমি গম পাবও পাৰা।
এ বাৰীৰ পা বহুত ওচৰ।
উম, হয়নি
আহিবা ফোন কৰিবা ময়ো ওলাই যাম তাকে। অ, এতিয়া মানে কিবা কাম আছে নেকি?
অ, এই ভন্টিহে একজাম দিব যাব।
অঁ।
তাইৰ লগত যাম তুমিতো চিনি পোৱাই জেগা চেগাবোৰ?
অ মই চিনি পাওঁ।
উম, তেতিয়াহ'লে তোমাক মই গৈ পোৱাৰ পিছত ফোন মাৰিম তুমি ওলাই আহিবা।
অ, হ'ব।
আমি ফুৰিবলে যোৱাও হ'ব তুমিতো জানাই জেগাবিলাক। ফুৰিবলৈ যোৱা তাত কি কি আছে।
অ অ।
উম কি কি জোগা আছে নো সেইকণ ঘুৰিব পৰা?
এইফালে তুমি মেঘালয় বৰ্ডাৰটো ওচৰতে ন? এই মেঘালয় বৰ্ডাৰ তালৈ যাওঁ বুলি মানে মেঘালয় হেৰিয়লৈ যাওঁ বুলি কলেও যাব পাৰা
হম।
আহ বাকী তুমি যদি ভাবা তুমি চায়েঞ্চ মিউজিয়াম যাওঁ নহবা চিৰিয়াখানা, কামাখ্যা মন্দিৰ সেইফালে ৰাধা কৃষ্ণ মন্দিৰ আছে এইফালৰ পৰা বেছি দূৰ নহয়।
অঁ
এনেকে ধেৰ আছে, তোমাৰ ক'ত যাব মন‌ আছে।
এতিয়া তুমি ভালকে যেনিবা তুমি যলৈ ফুৰাব নিয়া আৰু।
অ', অ'। আমি মু চিনেমা চাবলৈ যাম দিয়া নতুনকে অসমীয়া চিনেমা এখন আহিছে নহয়।
কি নামটো?
চুপা চুপি।
অ'। হ'ব। খাবলৈ তাত কিবা ভাল বস্তু আছেনে?
ৰেটবিলাক আছে।
হম।
তাতে খাব পাৰিবা।
খোৱা বোৱাটো আমি বাহিৰতে কৰিব লাগিব এনেও।
অ', বাহিৰতে কৰিব লাগিব, মই তেতিয়া কাইলৈ মোৰ কলেজ বাৰটালৈকে আছে, কাইলৈ হাফ ক্লাছ তাৰিছত কলেজ পা মই তোমাৰ ওচৰলে গুচি যাম দিয়া।
অ'ব।
তুমি তেন্তে আহিবা যদি মোলৈ বস্তু কেইটামান লৈ আহিবা।
বস্তু।
তাৰমানে হেৰি মোক চাৰজা এডাল লাগে, সেইডাল আৰু মোলৈ কিবা খোৱা বস্
হুম,
কি আনিবা ন।
তোমাক কি লাগে এতিয়া।
তুমি কি বনোৱা বনাই আনাবা।
অ পিঠা চিঠা বনাই পেলাই নিব লাগিব।
উম
কিয়নো সে তুমি দুইমান বেছিলৈকেও খাব পাৰিবা ফটককে বেয়া হৈ নাযায়।
অহ,
উম, চাহ তাহৰ লগত খোৱা বস্তু আৰু কিবা কিবি বনাই তেনেকে নিব লাগিব আৰু তোমালে।
অঁ, আৰু তুমি যে আচাৰৰ কথা কৈছিলা সেয়া।
আচাৰ খতম হৈ থাকিলে।
অঁ, খতম হয়
তেতিয়াহ'লে ঘৰুৱা দায়িত্ব তোমাৰ আৰু।
অ' হ'ব অনা দায়িত্ব তোমাৰ।
হম।
তুমি এতিয়া ভাবি ভাবি থোৱা ক'ত ক'ত মোক ফুৰাবা কাইলৈ।
অ' এইফালেও আছে বাৰু ৰানি ফালেও বহুত তেনেকুৱা ৱাটাৰ ফল আছে।
অ'
আকৌ নতুনকৈ যে পাৰ্ক এখনো খুলিছে। উজান বজাৰত আহিলেতো তালয়কেও লৈ যাম।
হম।
মই ফোৰণ দেও তেওঁ এবাৰ থছিল ত ফুৰণ দিলা যে
অ',
অ', ছল ল হলে মানে ডাইৰেক্ট মেঘালয় মানে হয় বৰ্ডাৰ
অ',
ন অ', গৰম দিনতিয়া ৱাটাৰ ফল যে
অ
কাল আৰু
অ
ন
হ'ব পৰিৱেশটো ধুনীয় নহয় তাৰ ন।
অ, ধুনীয়া
চফা চিকুণ হলে গা চা ধুব পৰাও হ'ব
উম উম চফা চফা
উম,
তিব চাম নানে লাগ
উম, তোমালোকৰ ওচৰতে একলেই আছিল ন।
অ, আমাৰ কৰে দুই তিনি ন যাম বুলি ৰা
উম,
যাপ কত আছে
নাই আগতে আছিলে প্ৰথম - প্ৰথম যেতিয়া খোল খাইছিলে।
উম
তাৰপৰা এতিয়া আৰু মন নোযোৱা হ'লগে আৰু ডাঙৰ হৈ অহাৰ পিছত।
অ', মই হেৰি জুবিন ক্ষেত্ৰ আকৌ বেছি দূৰ নহয় নহয়
অ, মই সেইদিনা তোমাক ফটো দেখিছিলো তুমি গৈছিলা নেকি ন।
অ অ মই গৈছোঁ বাৰু তালে কে লৈ যাবি
পাৰা
অ, আৰু তাৰ ওচৰত চ চিটি খুলিছে এতিয়া।
উম, পাহাৰটোৰ ওপৰত ন।
অ, আৰু মই বছিলে লৈ যাম।
অঁ।
খ হাতাত বে চালছিল হয়।
হম।
ফেনঞ্চি।
অঁ।
উম শুনিছো খালি গৈহে পোৱা নাই।
উম উ মনজনন দ
হা?
তোমাৰ মাতটো অহা নাই?
মই তোমাক লৈ যাম দিয়া।
অঁ। তোমাৰ লগতো আৰু ক'ত ক'ত ফুৰাব পৰা এইকেইদিন।
অঁ।
উম।
তোমালোক ৰুমত থাকিবানে? কাৰোবাৰ ঘৰত
কাৰোবাৰ ঘৰত থাকিম বাকি
অ
ফেমিলি আছে কাৰোবাৰ তাত থাকিম।
উম উম। উম তোমাৰ ভণ্টি পেকিং হল?
পেকিং হল তাই।
অ। কিহৰ এক্জাম আছে নো তাই?
আ এই বি এছ চি নাৰ্ছিঙৰ।
অ বি এছ চি নাৰ্ছিঙৰ এক্জামটো খতম হ'ল।
নহয় নহয় এইটো বি এছ চি নাৰ্ছিংৰ এইমছৰ,
অ অ,, এইম চৰ!
অঁ।
তুমি কুহি-পুছি তাৰমানে কিবা স্কুলত আছে নে কিহত আছে তাই সুধিবাচোন?
অ তাকে মোক সুধিম।
তেতিয়া ময়ো গম পাম।
অ।
কোন কোন জেগাত আছে?
তাকে, তুমিতো চিনি পাবাই তোমালোকৰ ওচৰে যেতিয়া
অ পাম পাম।
ওম তোমালোকৰ ওচৰত সেইটো বিমান বন্দৰটোও আছে।
উ উ অহ অহ। মানে ইকম তাৱাৰতো হ'ব পাৰে হা।
অ হয় হ'ব নপাহতে তোমালোকৰ একযাম। হ'ব পাৰে।
তাৰ মানে আমি সেইকণ জেগা বেছিকে হেৰি বুলি কওঁ।
সেইকাৰণে মানে তুমি কোৱা কাৰণে বুজি পোৱা নাছিলো। অ',
আৰু ইকম টাৱাৰ বুলিও ক'লেও বুজি পোৱা হয়। হব দিয়া। মই অলপ পিছত ফোন কৰি আছো তুমাক।